হেল্ল' অঁহ কি কৰি আছা?
ই এনে গৰমতে বহি আছো। বাৰু, নাই ক'তো যোৱা নাই।
কোৱা আলহী অহা নাই নেকি?
আলহী এতিয়ালৈকে অহা নাই, আমাৰ যে ইয়াত বিহু আছে। তাৰে ননত কেইজনী মাতিছিলোঁ কিন্তু সিহঁতৰ বাচ্ছা বিলাকৰলে পৰীক্ষা।
নাহে।
নাহে আৰু আমাৰ ওচৰতো নাহে, ওচৰতো আৰু আহিব নোৱাৰে। অঁ গৰম বন্ধত আহিব, এই দুজনমান বন্ধু আহিব ভতিজাৰ। ভতিজা তোৰ মানে দুজনৰ বন্ধুয়ে আহিব।
বন্ধু আহিব।
উম।
অঁ।
তেওঁলোকৰ ভিনদৌ অহা কথা আছে, কি বা কৰে সেইটো গম পোৱা নাই। আহিম অঁ মোৰ হয়।
অ।
ভিনদৌৰ ছোৱালীটো আহিব।
নাই ছোৱালী তোক মই ফোন কৰাই নাই, নাহো বুলিয়ে কৈছে তাই। আজিৰ পৰা আৰু কলেজ খুলিছে।
এনেও বিহু নাচায় নহয়, মিছা মিছি আৰু মাতি কি হব।
অ সেইকাৰণেতো আৰু ময়ো যাব নোৱাৰোঁ। মই যাব, আজি বাৰু কলেজ।
কলেজত কৈছে।
আজি কলেজত গৈছে মই সোধাই নাই ফোন কৰি, গধূলি ফোন কৰিম।
তই যাবা না আৰু?
আৰু এতিয়া নাযাওঁ ঘৰতে থাকিম, এই কাৰণ তাত তো আৰু মাইনাৰো আৰু স্কুল কলেজ আৰু পঢ়াৰো অসুবিধা। দিগদাৰ আৰু তাই পঢ়িব লাগে এতিয়া। অ বাইদেউৰো অলপ কষ্ট হয়। অঁ সেইকাৰণেই ভাবিছো এতিয়া নাযাওঁ আৰু। অঁ পেছাৰ আছে।
আছে বেছি হেৰি কৰিব নোৱাৰে। হাৰ্টো প্ৰব্লেম আছে বেছি কষ্ট কৰিব নোৱাৰে।
অঁ কাইলৈ আৰু মাইনাজনীৰ বাৰ্থডে নহয়, একৈশ তাৰিখ।
অ কালি বাৰ্থডে ন।
উম কালি বাৰ্থডে।
বাৰ্থডে কৰিব নেকি?
বাৰ্থডে ঠগী এখন দিব ঘৰতে আৰু ধৰ ওচৰৰ মানুহখিনিকে চাহ-পানী খুৱাব ঘৰৰে বান্ধৱীকেইটা সেনেকা কৰিব। উম, ডাঙৰকৈ নকৰে এতিয়া ডাঙৰ হৈছে, অ'।
ডাঙৰ কে নকৰিলেই হ'ব, থ-ঠগি এখন দি থ'ব লাগে আৰু।
অ', এনেকেই কৰিব আমাৰ বাবুহটো আহি আছে মই ডাঙৰ কৰি নক কৰোঁ আৰু ইমান গৰমত ইহঁতৰ লগতো অসুবিধাও।
ঠগি এখন দি থৈ দিলে হৈ যাব।
অ', এইটো ঠগি এখনেই দিম উম।
আজিকালি আৰু কি আৰু জন্মদিন আৰু ডাঙৰকে কৰিলে হয় নেকি?
অ'।
সৰুকে কৰিলেও হয়, ঠগী এখন দি থ'লেও হয়।
উম।
কোনোতো কোৱা নাই ডাঙৰকে কৰিব লাগিব বুলি।
মেইন ঠগী খনেই সেই ভগৱানৰ ওচৰত আহ। পাৰিলে মানে অলপ পঠি যাব লাগে। সেইখন ডাঙৰ
মানুহ বিলাকৰ আৰু ষ্টাইলটো বেলেগ।
অ', কেক কাটি মাটি পেলাই একো লাভ নাই, কেক কাটি ম'ম বাতি নুমাই পেলাই হেৰি কৰাই হয় আৰু চাকি জ্বলাই পেলাই ভগৱানক পূজা কৰে।
নুমাই আন্ধাৰত কৰিব পৰা নিচিনা হৈ যায়।
অ', এই আধুনিক তাতো ভাল নাপাওঁ এনেকৈ এখন ঠগি দিম মানে বাবু হতলৈ নোৱাৰিলো নহয়।
নোৱাৰি অ', ওচৰত তিৰতা বিলাক অহা নাই?
এ নাই অহা নাই আজি হেটৰ বিহু আছে যে তাত বিহু গৈছে অ', অ', তাতে অ', নাচিছিলোঁ।
নাচিছিলা, কোনখিনি ঠাইত হয়?
সেই ইয়াতে এখনত এ স্কুল আছে অসমীয়া স্কুল।
অ'।
তাত ফিল্ড খনতে হয়।
অ', অ'।
বুজিলোঁ। ভাল হয়, বিহু, উম, ভাল লাগে। গাঁৱৰে বিহু ওচৰৰে।
অ'।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
পিছে আই, গধূলি কৰ'বাত যাবা?
গধূলি নাযাওঁ আজি বিহু মানুহবিলাকো থাকিব আহিব। সেই সেই কাৰণে আজি নাযাওঁ ক'তো।
অ', গধূলি কিবা খোৱাৰ কিবা বনাইছা কি নাই বিহুৰ কাৰণে কিবা বনাইছা কি নাই?
বিহুৰ কাৰণে হেৰি, বনালো পিঠা বনালো তেল পিঠা।
অ' পিঠা বনাইছ
অ' অলপমান তে গুড়ি খো গুড়ি খুন্দি পেলাই তেল পিঠা বনালো উম আৰু কেইটামান নাৰিকলৰ লাড্ডু।
অ' মই ভাবিছোঁ, নাৰিকল লাড্ডুও বনাইছা?
অ' বনাইছো।
অ অ কেনেকৈ বনাইছা?
নাৰিকলটো ধুনীয়াকৈ হেৰি চিকনি দিয়ে সেই কৰি ৰুকি লৈছোঁ। ৰুকি লৈ পেলাই তাৰে হেৰিবিলাক আতি দিছো অলপ ৰসটো।
অ।
সেইটো ৰসটো আতি পেলাই চেনি দি মিহলি কৰি আধা ঘন্টামান থই দিছো। থৈ দি পেলাই । এই ভাল নালাগে কিন অ চেনিটো দিছোঁ নহয়। বেছি দেৰিলৈকে থাকে আৰু এনেকুৱা অ। কেৰাহীত পেলাই চাফা কেৰাহী হ'ব লাগিব যেন বগা হয় নাৰিকল লাৰু।
অ' চাফা কেৰাহী লাগিব।
কে-কেৰাহীত ভাজি পেলাই
অ' অ'।
কাঁহী এখনত থৈ বনাইছো এনেকৈ। লাহে লাহে কয় অ'। নাৰিকল লাৰুটো ভাল পায় মানুহে।
এই জোৰা এশ টকা ডেৰশ টকা।
জোৰা এশ টকা।
উম কৰ'বাত ডেৰশ টকাও লয়।
অ দুটা দুটা চাউণ্ড আহি আছে যে।
দুটা দুটা চাউণ্ড
অ
কিয় বা? এতিয়া আহিছে নে? অ এতিয়াও আহিছে?
অ আহিছে। নে কিবা প্ৰব্লেম হ'ব পাৰে ছাৰভাৰ।
কিয় বা
অ
এ বাবুহতে মোবাইলটো খেলি থাকে নহয়, য'তে ত'তে পেলাই দিয়ে। সেইদিনা আৰু স্পিকাৰটো ফটাই থৈছে, অ বনোৱা হৈছে। অ এইবিলাক আগ-আগতে বনাইছো ৰ সোনকালে ৰাতিপুৱা ভাগতে।
অ পিঠাও বনাইছা? পিঠাও বনাৱা হৈছে?
পিঠা বনাইছো তেল পিঠা। আৰু মানে বৰা চাউলৰ পিঠা বনোৱা নাই ইমান গৰমত আৰু সেই
অ বৰা চাউলটো অকমান টাইম লাগে।
টাইম লাগে সেইকাৰণে বিহুতে বনাইছিলোঁ আৰু বনোৱাই নাই।
অ সেইটোত অলপমান ভেজাল আছে, সেইটো গুড়াটো খুন্দিব লাগিব। তিলটো ভাজিব লাগিব ভাজি খুন্দিব লাগিব। নাৰিকলটো তেনেকৈ ৰুকিব লাগিব ৰুকি ভাজিব লাগিব, গুৰৰ লগত মি কৰিব লাগিব, এইটো অলপ ভেজাল আছে আৰু গুৰাটো ভাল কৈ খুন্দিব লাগিব, যদি খুন্দা বেয়া হয় তেতিয়া পিঠাটো বেয়া হয়। অ আৰু এইটো কি পিঠা এইটো পিঠা অকনমান নজল লাগিলে পিঠাটো নুঠে ভাঙি
ভাঙি যায়
দিগদাৰ হয়, বেয়া চাউলটো যদি আঠা নাই। তে নুঠে, এইটো পিঠা মাঘ বিহুতে ভাল লাগে।
মাঘ বিহুত ভাল লাগে।
মাঘ বিহুত অ তেতিয়া সোৱাদটোও বেলেগ হয়। মানে খাবও ভাল, বনাই ভাল লাগে এতিয়া ঠাণ্ডা
এতিয়া বনাব ইচ্ছা নাযায়।
আজিকালি পিন্ধিব পাই এইবিলাক।
কিন্তু কিনাটো সোৱাদ নালাগে
সোৱাদ নাই, মিঠাটো কম দে নাৰিকল অকমান দে।
উম
মানে চেনীটো অকমান দে।
ঘৰত বনোৱাতো বেছি ভাল লাগে।
আমি ভাবিছো এখন পিঠাৰে দোকান দিম নিকি। লাৰু পিঠাৰ, ওচৰতে আমাৰ এখন দোকান আছে।
অ বা বা অ কেল এতিয়া লব কিন্তু মানুহ টাউনৰ কথা নহয়
হ'ব হ'ব অ এইবিলাক কেক বিস্কুট খোৱাত কৰি এইবিলাক ঘৰুৱা বস্তু খাই ভাল নাপায়
আৰু এটা কাম কৰিব পাৰি এই নাৰিকলৰ লাডু চাডু ঘৰতে বনাই পেলাই অ মোৰ এজনী বান্ধৱী আছিলে অ মোৰ এজনী বান্ধৱী বান্ধৱী আছে অ সেইজনী পায় অ তেল দিয়া পিঠা তেল পিঠা চুজিলাডু মুড়িলাডু
উ অ মুৰি লাড্ডু সেইটো পাৰি তিলৰ লাডু এইবিলাক বনাই বনাই পেকেট কৰি কৰি
অ
বিক্ৰী কৰিব
আহেছোন আমাৰ এফালে বিক্ৰী কৰিব চাইকেল লৈ পেলাই দহ অ দছ টকা কৰি পেকেট দছটা লাৰু সৰু সৰু অ আমাৰ ইয়াত ঘৰে ঘৰে আহে চাইকেল লৈ পেলাই কেৰি কৰি
ঘৰুৱা ভাৱে কিনিলে ভাল এই বজাৰৰ কিনিলে ধৰ ভালকৈ নবনাই তিলৰ লাড্ডুটোত মানে শিল থাকে থাকিব পাৰে ভালকে নুধুৱে
উম হয় হয়
সেইটোৰ কাৰণে
অ
এনে ঘৰুৱা হিচাপে বনালে অলপ চাফ চিকুণ কৰি বনায়
অ আৰু অলপ আই দিয়ে আৰু বেছি হয় আ কিনাৰ আৰু সৰু সৰু পেকেট দহটা লাৰু আৰু দহ টকা অঁ
ও এটাত এক টকা কৰি
একদম সৰু সৰু একদম মাৰবলৰ গুটিৰ দৰে
অ আমাৰ ইয়াতো বিক্ৰী কৰে কিন্তু কোন দিনাখন বা বনাইছে
তিতা লাগি যায়
অঁ সেইবিলাক খোৱাওতো ভাল নহয়
অ আমাৰ বাবুহঁতে নাৰিকল লাৰু ভাল পায়।
ভাল পাই নেকি অ গু়ৰৰ লাডু তো ভাল পায় নি
অ গুৰুৰ লাডু টো ভাল পায় সিহঁতে ভাল পায়ে পিঠাও ভাল পায় তেল পিঠা। বৰা চাউৰ পিঠা এইবিলাক ভাল পাই ঘৰুৱা বস্তু।
অ ঘৰুৱা বস্তুৱে বেছিকে খুৱাব লাগে।
অ খাই সান্দা গুড়াও খুৱাও মই
সান্দা গুড়া অ সান্দা গুড়া টো মোৰ অলপ আছেই
মোৰ নাই অ মই বিৰাট ভাল পাওঁ।
আহ বেছিকৈ অলপ খুন্দিছিলো। মানে কেতিয়াবা কেতিয়াবা মাজে মাজে খাওঁ আৰু
মোৰ বহুত আছিলে কিন্তু মই যে বেছি খাওঁ ভাল। ইমান সোনকালে শেষ হৈ গৈছে নে অ আনি পেলাই।
এ সেইটো ভাজি গুৰা কৰি কিনে থৈ দিব পাৰা সান্দা গুৰাৰ দৰে হৈ যায়।
অঁ আৰু এই এইও চা এইটো অ উহা চাউলটো আনি পেলাই ভাজি পেলাই খুন্দি থৈ দিব পাৰি নাই ভাজিলে মোৰ ত পে নাই গেছতে ভাজো মই অলপ চাউল এক কেজি দে কেজি মান ভাজি পেলাই গুড়া খুন্দি থৈ দিব পাৰি চাহ লগ
অ সেইটো পাৰিম
অ হয়
মিক্সিত গুড়া অ ভাজি কিনে থৈ দিলা ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মাৰি দিলেই হ'ল
অঁ
অ এইবিলাক চাহৰ কাৰণে ভাল মানে।
অ আৰু বিস্কুট চিস্কুট বিলাকৰটো যিমান দাম তাৰ উপৰিও আৰু সোৱাদো নালাগে নহয়ে।
অ অ চাহৰ ওচৰত যদি বিচ কুট এক পেকেট ৰাখো বিস্কুট পেকট শেষে হৈ যায়। কিন্তু এইবিলাক পেট ভৰা বস্তু গুড়া আগতে আমি যি ব ড়া চাউল খাইছিলো এইটো মনত পৰে।
বঙা চাউল আমাৰ ইয়াতে বঙাৰ বাইদেউ এটা আছে।
অ
তে খাই হেৰি সময়ত এইটোৰ ওচৰৰ মানুহ এঘৰে বিক্ৰী কৰে। কেজিয়ে কেজি কেজিয়ে এশ টকা নে পঞ্চাছ টকা লয়
মই পালে মই আনিলো হয়।
অ দৈৰে যে ভাল লাগে খায় সেইটো খায়।
পালে আনিলো হয় এনে ৰাখি থ'ব পাৰা।
অ মই সুধি চাম বাৰু।
অ এনে কলেদি খোৱা ভাল লাগে কল মানে এইটো আমটি চোৱাটো খায়েই
খাই অ অ দৈ
উ দৈ কল মিক্স কৰি কিনে
অ ই মোৰ কওতে, কওতে খাব ইচ্ছা গল মোৰ।
বহুত বছৰ খোৱা নাই। আগতে যি বাইদেউ বাইদেৱে আমাৰ যি জিকাইছিল বোকা চাল হু হু